অ' কি কৰি আছা বন্ধু?
মই এনেই আছোঁ ৰবা বন্ধু, তুমি?
ময়ো এনেই আছোঁ। বাকী চাহ পানী খালা?
চাহ পানী খোৱা নাই তবা, তুমি খালা? কিদী খালা চাহ বিস্কুট?
চাহ বিস্কুট কি খাবা আৰু ইমান গৰম।
বাকী আজি ক'ত ক'ত গ'লা?
আজি তোমাৰ এনে লগৰবিলাকৰ লগত লগ ওলাই গৈছিলোঁ আৰু বাকিয়ে মানে আমাৰ ইয়াত অকনমান পানী হৈছে আৰু পথাৰৰ পিনে পথাৰত সেই এনে চাব গৈছিলোঁ। অ' তই মাছ চাছ মাৰিলে ইহঁতে সেয়ে চাব গৈছোঁ। এতিয়া বৰ্তমান বৰষুণ নাই বাৰু। তোমালোকৰ পিনে বতৰ কেনেকুৱা?
আমাৰফালে বৰষুণ দিব চাগে ৰ-ৰাতিলৈ।
আচ্ছা আছা। আচ্ছা আছা। তোমালোকৰ বৰষুণ দিল বানপানী হয়নে?
বানপনী আৰু নহ'বনে ইয়াতে অসমত।
অ' হ' কি কবা।
অসমৰ মানে মানুহবোৰৰ কাৰণে আমাৰ নিজৰ কাৰণে বানপানীবোৰ হয় বাৰু। এইটো মই মানো যে আমি নিজে দাই হয় বা বানপানী হোৱাৰ কাৰণটো।
হয় হয় ঠিক কথা কৈছা। মানে আমি কেনেধৰণে দায়ী জনা, আমি তোমাৰ জাবৰ জোথৰবিলাক তোমাৰ আমি তোমাৰ আমি তোমাৰ য'ত পেলাব লাগে তাত নেপেলাই আমি তুমি নলা নৰ্দমাত পেলাও তাৰ ফলত তোমাৰ এনেকে জাম লাগি যায় ন তোমাৰ তাৰপিছত তোমাৰ বানপানীৰ আমিয়ে সেইবিলাক সচিব লগা হয় আমি যিবিলাক তোমাৰ লেতেৰা বুলি পেলাইছিলো সেইবিলাক আমি খুচি খুচি ৰা্ত পাৰ হ'ব লগা হয়
হয়
তোমাৰ গণেশগুৰি তোমাৰ হাতীগাঁও ৰুক্মিণী গাঁও সেইবিলাক যেন মানে কিবা হৈ যায় আৰু কি কবা
চব ডুবি যায় একঘন্টা বেছি নহয় এক ঘন্টামান বৰষুণ দিলে চব দুই যায় সেই কাৰণটো আমি নিজে ডাষ্টবিন বো আমি ইয়াত পেলাব লাগে ডাষ্টবিনত পেলাব লাগে তাৰ সলনি আমি ইয়াত পেলাওঁ কি কয় আহ মানে য'তে ত'তে পেলাও ট্ৰেইনত
হয় হয় আৰু তোমাৰ কৈ আছে যে গুৱাহাটীখন কিয়া পাৰ চিটি স্মাৰ্ট চিটি তুমি ভাবা নেকি পাৰ্পল চিটি স্মাৰ্ট চিটি বুলি যিহেতু মানে বান তাক বৰষুণ দিলে আজি সেইটো হৈ থাকিব নে স্মাৰ্ট চিটি
স্মাৰ্ট চিটি আৰু কি স্মাৰ্ট চিটি স্মাৰ্ট চিটি কাক কয় মানে জোনটোু চিটি একদম চাফা পানী বৰষুণ দিলে পানী নহয় ত তাৰে মানুহবোৰ বহুত ভাল তাকে কয় স্মাৰ্ট চিটি গুৱাহাটীৰয় না মানুহ ভাল না পানী না আমি মানুহবোৰ ভাল ন পানী মান মানে এ না ৰাস্তাবোৰ চাফা ন মানুহৰ চিভিক চেন্ঞ্চ আছে একোৱে নাই
হয় হয়
ততে ত'তে দেখ দেখিবি দেখিবা তুমি মানুহবোৰ উম পা পাণ তামোল খাই সকাৰণে প পিকোৱা দেখা যায় হয়নেে পিক পেলোৱা
উম উম
সেনেকুৱাই মানে আমি নিজ বোৰ ভাল নহলে আৰু উ বানপানীতো হ'বই ন
উম একদম ঠিক কথা কৈছ আচলতে এইবোৰৰ কাৰণ আমি আমি একো একোটা আমি মানুহবোৰেই এইবোৰৰ একো একোটা কাৰণ এইবোৰ সৃষ্টি হোৱাৰ আৰু এইবোৰ ভাল কৰাৰ কাৰণে আমিয়ে গম পাইছাানে বেয়াও আি কৰো ঠিক আমিয়ে কৰো
আমিয়ে কৰিব লাগিব ঠিক কেনেকুৱা টাইপৰ ঠিক কৰিব লাগিব যেনেকে তুমি পেপাৰৰ বস্তু মানে প্লাষ্টিকৰ বস্তু ইউজ অ মানে ব্য্ৱহাৰ কৰা কমাব লাগিব যিমান পাৰো প্লাষ্টিক ইউজ কৰিব কমাব লাগিব তাৰ সলনি তুমি পেপাৰৰ বস্তু বা চাহ খোৱাৰ টাইমত তুমি চাহ কাপ তেনেকুৱা মানে শুনা মানে চাহ এটা কাপ মাটিৰ যদি কাপ ই এটা ইউজ কৰা মাটিত যদি পেলাই দিয়া সেই বস্তুটো পানীত মানে মানে মাটিত পেলাই দিলেও মানে এইটোতো পেলাবই নোৱাৰে মানে এইটো চাহ কাপটো ধুই কেনে আৰু বেলেগ মানুহক চাহ দিব পাৰে কিন্তু প্লাষ্টিক বস্তুটো কি প্লাষ্টিক বস্তুটো একবাৰ ইউজ কৰিব পাৰে এইটোতো পেলাই দিয়া যায় ে ততে
কৈছ
এইটো এইটো কাৰণে আমি মানে বানপানীত দে দেখা পোৱা যা বহুতো বস্তু মানে পানীৰ উপঙি থাকে যেনেকুৱা প্লাষ্টিক চিপছ চিপছৰ পেকেটটো বহুত উপঙি থাকে
মানে কি ক'ব আৰু বৰ্তমান আমি সেইবিলাক সৃষ্টি কৰিো আৰু বানপানীৰ ক্ষেত্ৰতোম চাবচোন তুমি আজি ধৰি লওক কলেজ গৈছিলা এতিয়া তুমি আহি লাইছে আৰু তুমাৰ লাষ্ট ক্লাচ চলি আছে তেনেতে এটা বহুত ডাঙৰ বৰষুণ দি দিছে মানে মোৰ নিজৰ লগতে হৈছে মই তোমাৰ যিহেত গণেশগুৰিতে দিছপুৰ কলেজত পঢ়ো ন' তাতে কি হৈছিলে যেতিয়া মই পঢ়ি আছিলো নতুনকে তাত মানে কি হৈছে বহুত ডাঙৰ বৰষুণ দি দে এতিয়া যাম কেনেকৈ তাৰপিছ গৈছো তোমাৰ মানে মই নতুন ষ্টুেডেন্ট যেন মোক নালাগে আৰু মোৰ কাপোৰযোৰ মানে নতুন হৈ থকা নাই আৰু মানে বানপানী খচি খচি মোৰ এক ককাল পানীৰ মাজে গৈছো, আৰু তম ই ৰিক্সাৰ ভাডাও বাঢ়ি যায় সময়ত ই ৰি্স ভাড়াত পঞ্চাশ টকা হৈ যায় মানে, মানে সেনেকুৱা টাইপ মানে মই দিন কটাইছো, কিছুমান এই স্মাৰ্ট চিটিখনতে সেইখন স্মাৰ্ট চিটি এখন চিটিৰে মই এনেকুৱা ধৰণৰ দিন কটাব লগা হৈছে, তাৰ পিছত তোমাৰ কি হৈছিল জানা তাৰপিত, যি যত মা থাকো নেকি গুৱাহাটত মানে যত থাকো ত চাৰিেল আাৰ ফ্লেটছে এক নম্বৰ কথা এক নম্বৰ কথা আমি কেতিয়াও ৰ'দ নাপাওঁ কাপোৰ কেতিয়াও নুখোঘায় আমাৰ হা আৰু বৰষুন দিলে আমাৰ ঘৰত পানী সোমাই তাৰপিছত মোৰ কি হয় পঢ়া পাতি লজ হয় তোমাৰ পানী সিচিব লাগে- বালটিঙত পানী ভৰে ভৰা বাহিৰত পেলাব লাগে
হয়।
ত' এনেকুৱাও মানে দিনৈছোত বাৰু মই বাৰু চৰকাৰৰ উত্ত নিদিো এইটো আমাৰে বাৰু মালিকৰ ভুল মালিকে ঘৰৰতো তেনেকে বনাইছে চাপৰ কে
তুমি আগৰ দিনত চানে মানে বেছি বানপানী হোৱা নাই আগৰ দিনত মানুহ আগৰ দিনৰ মানুহবোৰ কোনটো মানে আম আমাৰ ককা আইতাবোৰ কোনটো আমাতকে মানে যথেষ্ট গুণ ভাল আছিল তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত আছিল তেওঁলোকৰ
হয়, আৰু তোমাৰ হাজো চাগে শুনিছা হাজোত চাগে হাজুত মানে, দুহেজাৰ চাৰি চনতেই যে বানপানী হৈছে তাৰপিছত মানে হৈছে বানপানী কিন্তু ইমান মানে দুহেজাৰ চাৰি চনৰ তুলনাত এইবোৰ মানে খুব কম মানে ত' তেনেকুৱা কিছুমান দিন দেখিছো দিয়া
মানে, হাজো বুলি নহয় যিকোনো মানে আজিকালিতো অসমত নবীন নগৰ ন মানে, নবীন নগৰ বুলি ক'লে মানে বানপানীত ডুবি থকা মানে পদ বুলি জনা যায় আৰু
হয়, হয়, নবীন নগৰটো ক'ত নবীন নগৰটো ক'ত আছে বাৰু
এইেইটো তোমাৰ পা পাবজাৰ চাইডে আছে
আচ্ছা, আচ্ছা, কি কবা আৰু বাকী বাৰু যি নহক এনেকুৱা কিছুমান পদক্ষেপ
হয় মানে, গলি এাৰ নাম হয় অলিন নগৰ, নবীন নগৰ তুমি চাগে নিউজত পাইছা চাগে
অ, ' নীন নগৰটো শুনিছো ৰবা
হয়, হয়
অ, মানে মই এইটো ক'ব খুজছো যে আমি কিু পক্ষেপ লব লাগিব ধৰা আমি আমি প্ৰত্যেকজন ব্যক্তিয়ে চাব আজি ঘ দেউতাই ধৰা, ডিউটি লৈ গৈছে দেউতাক যাওঁতে মায়ে ক'ব লাগিব যে আপুনি লৈ যাওকচোন, এই জাবৰ টোপোলাটোত তাতে আপুনি এম চি য'ত যাব পেলাব এলা কৰি দিছে আপুনিাতে পেলাই থৈ যাব এনেকুৱা কিছুমান আমাৰ আমাৰ ঘৰৰ পৰাই আমি আৰম্ভ কৰিব লাগিব আচলতে আমি আমি এনেই মুখেৰে আমি আমো মুখেৰে বু কথা কওঁ আমি কিন্তু আমি নকৰো আচলতে ত এনেক ঘৰৰ পৰা আৰম্ কৰিবলৈ তেতিয়া মানে, তোমাৰ বানপানীৰ পৰা আমি মানে সকাহ পাম তাৰ পিছত ধৰা তোমাৰ চট পূজা এতিয়া চট পূজাৰ সময়ত তোমাৰ তুমি বৈশিষ্ট্য নদী বা যি নদী নেদেখা কিয় বহুত চাফা দেখিবা তুমি নিজৰ ছাটো দেখিবা কিন্তু তুমি যেতিয়া হেৰিত যাবা, বৰ্তমান তুমি এতিয়া যাইছোৱাচোন কি লেতেৰা পানী
তাকেতো, বহুত লেতেৰা পানী বহুত লেতেৰা পানী মা মানুহে মানে কি ক'ম মানে, মানুহক মই মানে অ', লেও বেয়া লাগে মানে এনেকুৱা মানে বস্তুবোৰ খায় ন পাই ডাইৰেক্ট নদীটোত পেলাই দিয়ে মানে, ড্ৰেইনটোত পেলাই দিয়ে বৈশিষ্ট মানে ইয়াতোত এতিয়া একো কবাওঁ নোৱাৰোঁ ন মানুহৰ নিজৰে যদি ব্ৰেইনটো নাথাকে চ' আমি কৈ লাভ নাই।
লাভনাই লাভনাই লাভনাই।
আৰু এই এইবোৰ কিন্তু সৰু সৰু সৰু বাচ্ছাৰ কাম নহয়। সৰু বাচ্ছা কৰা মই দেখা নাই ডাঙৰ মানুহ কৰা দেখিছোঁ। আমাৰ দৰে মানুহ।
হয় হয়। তোমাৰটো আমি অ', তোমাৰ বৰ্তমান মই এটা এটা মানে এ, এটা এটা এটা মানে এটা চ, মানে এটা লাইন দেখা পাই আছোঁ যে চাবাত তোমাৰ জাৱৰ জোথঁৰ বা ৰাস্তাত তোমাৰ সেইবিলাক কোনে পেলাই সেইবিলাক সেইবিলাক তোমাৰ শিক্ষিত ব্যক্তিয়ে পেলাই আৰু সেইবিলাক কোনে তোলে? যিবিলাক মানে অশিক্ষিত ব্যক্তি কথাটোঁ তেনেকুৱা।
হয়।
বুজিছানে মই কি কৈছোঁ? চা চা- চাপজ ধ চাপজ ধৰা মই মানে মই মানে শিক্ষিত ব্যক্তি মই জাৱৰটো পেলাই গৈছোঁ কা কা কাৰণ মোৰ টকা আছে। মই গাড়ীৰে যাওঁতে কিবা এটা গাড়ীৰ ভিতৰত খাই আছিলোঁ ত' পেকেটটো পেলাই দিলোঁ। সেইটো কোনে তুলিব?
অ', অশিক্ষিত ব্যক্তি। জি এম চি এইচৰ মানুহ জি এম চি এইচৰ মানুহতোঁ তাতে ধনী ঘৰৰ চাকৰি কৰিব নাযায় ন।
হয় হয়।
মানে অলপ দৰিদ্ৰতা পৰিয়ালৰ পৰাই কোনোবাঁ মানে কৰে।
উম, ঠিক কৈছা। ঠিক কৈছা ঠিক কৈছা।
তেনেকুৱাই বস্তু মানুহে নিজে সজাগ নহ'লে দুুনীয়া যিমানে কওঁক কাম নাই।
কাম নাই কাম নাই কাম নাই। মোৰ ভাব মই ভাবোঁ যে আমি প্ৰত্যেকজন ব্যক তেওঁ ওলাই আহিব লাগে। তুমি কি ভাবা যে তুমি কেনেকুৱা ধৰণ প্ৰক্ৰিয়া ল'ব লাগে মানে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া ল'লে আমি আগ অ', আমাৰ বা বানপানী মুুক্ত এখন অসম পাম।
প্ৰথম কথাটো যে তুমি জাবৰ জোঁথৰ য'তে ত'তে পেলাব কমাব লাগিব। তাৰোপৰি চৰকাৰক অ, মানে ওলাই আহি মানে চৰকাৰক ওপ অ', ওপৰত মানে প্ৰেচাৰ দি ক'ব লাগিব মানে যিবিলাক মানে ড্ৰেইনত মানে জাবৰ জোঁথৰ জমা হৈ আছে তেওঁলোকক মানে ওলাব লাগে।
হায়।
আৰু চৰকাৰক এইটোওঁ মানে দা প্ৰক আ প্ৰতিজ্ঞা দিব লাগে যে মানে আমি ইয়াৰ পিছত আৰু জাবৰ নেপেলাওঁ ড্ৰেনত। তে তেনেকুৱা হলেওঁ কোনটো যথেষ্ট মই ভাবোঁ, বানপানীৰ পৰা আমি মানে নিয়ন্ত্ৰণ কৰিব পাৰিম বানপানীটোক।
হায় হায় ঠিক কৈছা। ত' তেনেকা ধৰণৰ কিছুমান প্ৰতিক্ৰিয়া ল'লে আমি প্ৰত্যেকজন ব্যক্তিয়ে বা আমাৰ আহিব লগা প্ৰজন্মই আমি যেনেকে এইবাৰ মানে আমি যেনেকে আমাৰ বৰ্তমান প্ৰজন্মৰ যেনেকে ভুক্তভোগী হ'বলগীয়া হৈছে এইবোৰ বানপানী বা তোমাৰ লেতেৰা পানী খচিব লগা হৈছে। কলেজৰ পৰা অহাৰ সময়ত মই তোমাৰ মই কোৱাৰ ধৰণে যেনেকে নত নতুন যে নতুন ইউনিফৰ্ম যোৰা নতুন ইউনিফৰ্ম হৈ নাথাকিল আমাৰ আহিবলগীয়া প্ৰজন্মই যাতে এইবোৰৰ ভুক্তভোগী নহয়। অলৰেডি মানে বহুত দেৰি হৈ গৈছে। ত' গতিকে আমি এতিয়াৰ পৰা সজাগ হ'লে আমাৰ আহিবলগীয়া প্ৰজন্মই হয়তোঁ এইবোৰৰ পৰা বহু খিনি সকাহ পাব। আৰু তেওঁলোকক আমি এতিয়াৰ পৰাই দেখুৱাই দিব লাগে যে চাচোঁন চা আ' এইটো এইটো বস্তু। তই নালাত পেলাবি নে ডাষ্টবিনত পেলাবি এ-এনেকুৱা ধৰণে আমি শিকাঁব লাগে মানে। ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব, তেতিয়াহে জানিব।
হয় হয় ঠি ঠিকে কৈছা ঠিকে কৈছা তুম। মানে ইতি এতিয়া প্ৰজন্মবোৰক আমি অ', মানে সৰু ভাইটি ভণ্টিক শিকাব লাগিব যে ভাইটি এইটো ইয়াতে নেপেলাবা। বেয়া হয় এ তে ইয়াতে পেলালে মানে বেয়া হ'ব। তুমি নালাত বা ডাষ্টবিনত না মানে ডাষ্টবিনত পেলাই দিয়া। মানে আজিকালি দেখাঁ যায় মানে ভাইটি ভণ্টিবোৰ চিপছ খাই কাৰণে মানে ৰাস্তা দি যোৱাঁতে চিপছ খাই আছে, তাতে পেলাই দিয়ে মানে।
হয় হয় আৰু আৰু তোমাৰ নিয়মটো ক'ব গ'লে তমাৰ বহুত নিয়ম আছে যেনে ধৰা যেনে ধৰা তোমাৰ তোমাৰ তোমাৰ অহ আমি যিবিলাক ভিজা মানে ভিজা তোমাৰ লেতেৰা বস্তুবিলাকত অ' তোমাৰ তোমাৰ নীাটোত পেলাব লাগেো হয় নে কিবা এটা তাৰপিছত তোমাৰ যিবিলাক খু শুকান শুকান প্লাষ্টিক বা শুকান শুকান লেতেৰা জাবৰ জোতাৰ সেইবোৰ তমাৰ গ্ৰীণটুথ পেলাব লাগে। এনেকুৱা বহুত নিয়ম বনালে নহ'বতো।
হয়।
কিছুমানে কিছুমানে তোমাৰ পালনো কৰে মানে কিছুমানে শুকানে হওক বা তোমাৰ ভিজা ভিজা জাবৰ জোথৰে হওক মানে এটা টপ পেলাই দিয়ে মানে।
হয়, হয় ঠিকে কৈছা ঠিকে কৈছা। ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি আজি যথেষ্ট ভাল লাগিল।
হয় হয় মোৰো ভাল লাগিল দিয়াজ আজিলৈ এৰিছো।
হয় হয় ঠিক আছে ৰাখিছোঁ।